হেল্ল'
অ' কি কৰি আছা?
এ আছো মোৰ ইয়াত কিবা হৈছে।
এ আজি ইণ্টাৰনেটৰ অলপ অসুবিধা দিছে। তে
অ মানে মোক বহুত কেইটা ক'ল তেনে কি গ'ল এনেই এনেই বৰ বেয়া দেই উম তোমি কি ভাত খালা
মই ভাত খালো ৰাতিপুৱা আজি পইতা ভাত খালো
ও অহ গৰম কেনে
এ গৰম নাই বাৰু আজি
অ অ
বতৰ ডাৱৰীয়াই বতাহ মাৰি আছে
জিটো বৰষুণ দিছে ৰাতিপুৱা সময়ত পুৰা দবা পিটা বৰষুণ
বতৰ ঠাণ্ডা ন
বৰ ঠাণ্ডা অলপ ৰ'দটো আহিছে কিন্তু গৰমতটো নাই উম বঢ়িয়া মোৰ ভন্টি আৰু কি হ'ল হা কালি গাঁৱত গৈছিলো মানে
অ
মোৰ ভন্টি আহিলে আও তাই কৈছে তাই মানে ৰাতিপুৱা সময়ত টিউচন কৰে তাৰপিছত কি হ'ল তাই কৈছে কি মোক নহয় তই সোনকালে থব আহিব লাগিব দেই ৰাতিপুৱা ছটা বজাতে থব আহিব লাগিব ল'ৰা ছোৱালীখিনি মোক পঢ়াব লাগে এনে কৈছ আও মই বোলো অ ঠিক আছে হ'ব দিয়া মই বোলো খুৰাই যিহেতু সোনকালে উঠেই তোক থৈ যাবহি তাৰপিছতে হ'ব আৰু তাৰ পিছত যি বৰষুণ তাইক মই জু জুকাই জুকাই পঠাইছো কি হ'ল তইচোন যাম বুলি কৈছিলি ছটা বজাতে টিউন কৰিম বুলি কৈছিলি নাই নাই নাই নগলো তাৰপিছ পিছত মাহঁতে মানে আজি মা আ পাপাৰ মামাকৰ ঘৰলে গৈছে ত তাইক মানে সেনেকে লৈ গৈ পিনে থৈ গৈছে আৰু যাওঁতে
অ' নহ'লে উপায় নাই ন ইমান দবাবিটা বৰ ষুণ ওলায় যাবলৈ দিগদাৰ
সঁচা, তাকেই মই মাহঁতক কৈছোঁ, আজি কিয় যাব লাগে মই বোলোঁ পিছত গ'লা হয় বৰষুণ ঠিকান নাই একো
উম, ডাৱৰীয়া বতৰত বেয়া লাগে অ'
উম, বেয়া লাগে আৰু বোকা হয় নহয়, কাপোৰো লেতেৰা হয়।
লেটেৰা হয় অ'।
সঁচা, মানে আজিকালি চাবাচোন জলবায়ুৰ কাৰণে ইমান দিগদাৰ হৈছে নহয়।
অ' এবাৰ সঁচাকে জুলাই মাহত চোৱাচোন এবাৰ তুমি
উম।
গৰম মানে জুলাই সোমাবই আৰু এতিয়া। কেইদিননো আছে?
জুলাইতো অ' সোমাবই আৰু কেইদিন আছে?
অহ' দহচদিনো নাই, কিন্তু মানে ৰাতি গৰম পৰিলে বাৰু ঠিকে আছে। হ'লেও কাপোৰ খন মানে আমি ভৰাব পৰা নাই, গাত লৈ আৰু কাপোৰ।
অ' মইতো কালি আকৌ ব্লেংকেট ওলাই লৈছো। উ।
আমিওতো কাপোৰ সুমোৱাইছো-উলিয়াইছো।
তাকে এতিয়া ধু-ধুই কৰি সোমাব লাগে দিয়া। ঠণ্ডাত,
আমি সোমোৱাইয়ে দিছিলোঁ, সোমোৱাই পেলাই আকৌ উলিয়ালো। তাৰপিছত আকৌ এবাৰ সোমোৱালো, আকৌ উলিয়াইছো যোৱাকালি।
দিগদাৰ দিয়াচোন এনেকে হৈ থাকিলে। মানে,
গৰম-গৰম পৰে, আকৌ ঠাণ্ডা লাগে।
উম, এইসোপা চব জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হৈছে, গম পাইছানে। আমাৰ মানুহৰে তোক দিয়াচোন। আমি মা আমি গছ কাটো। পানী-চানী বেয়া কৰো আমি, পুখুৰীৰ পানী। হয়নে নহয়?
অ পানী যে সঁচাকে কিছুমান ঠাইত পানীতোতো বেয়া ইমান অক সুবিধা হয়, আৰু পানীৰ কাৰণে বহুত বেমাৰ হয়।
মোৰ লগৰ এজনী কালি হস্পিতেলত এডমিট হৈছে তাই।
অ', পানীৰ কাৰণে?
ফইড হৈ গ'ল, টাইফইডটো পানী
অ', হয়, অ', আৰু আম খায়ো বহুত মানুহ হচ হস্পিতাল যাবলগীয়া অৱচ
হে কি কৈছা, মই বহুত আম খাই আছোঁ এইবাৰ, অ', কিনা আম‌ অ', বাচিছোঁ, বাচিছোঁ মই ঘৰুৱা আম খাইছোঁ দেই, মই ঘৰুৱা আম খাইছোঁ। মোৰ ভয় খাই গ'লোগে, মোৰ মানে
অ' জাম আম খাই, সৰু ল'ৰা চলিয়েট। টো অপকাৰ কৰিব। মানে প্ৰব্লেম হ'বোন, আৰু আজিকালি যেনেকুৱাহে দৰব দিয়ে।
দৰব বিলাক, বা তুমি এবাৰ তোমাৰ যদি জন্ম হোৱাৰ পিছত যদি, এবাৰ যদি তোমাৰ এল'পেথিক পৰিলে। তোমাৰ তোমাৰ মানে গোটেই জীৱনতটো তুমি এল'পেথিকতে থাকিব লাগিব। গম পাইছা এটা পৰা লগে লগে কিমান হেৰি হৈছে এই সিদিনাখন কিবা নিউজত ওলাইছিলে চাবাচোন। সঁচানে মিছা, নাজানো মই পাইছো। কিবা, পেৰাচিটামল খাই পিনে মানুহৰ হাৰ্ট এটেক হৈছে কিডনী লিভাৰ বেয়া হৈছে।
অ' হয় এই আজিকালি নকবা আৰু বেমাৰৰ কথা থা। বেমাৰৰ কথা ক'লে মানে দম তোৰ পিছত সিটো, সচাকে ভয় লাগে, মোৰ যে চুলি সৰি অৱস্থা নাই।
ক'বা
পানীৰ কাৰণে মোৰ ঘৰত থাকিলে অলপ ঠিকেই থাকে।
উম।
বা যেতিয়া আকৌ পানীতো সলনি হয় নহয় ইমান চুলি সৰে মানে আচৰিত ধৰণে সৰে
মোৰতো ঘৰত থাকিয়ে চুলি সৰিছে, মোৰ ঘৰৰ পানী বেয়া মানে
ঘৰততো সৰে বাৰু, ইমানো নসৰে কিন্তু অ, সলনি হব লাগিলে ইমান পানী পৰে, সচাকে, একদম মানে অৱস্থা নাই
আমি ছোৱালী মানুহ ন, চুলি খিনিয়ে আমাৰ সৌন্দ সৌন্দৰ্যৰ
ইমান কম বয়সতে এনেকুৱা হৈছে চোৱা, এ ত্ৰিশ বছৰ বয়সত ভৰি চোৱাগে নাই, দিয়াগে নাই
তাকে, ত্ৰিশ বছৰলৈকে চাগে আমি আৰু দাতে সৰিব নেকি নকবা আৰু। হয়, হয়, মোৰ ভাইটি, তোমাৰ সমানে হ'ব। মোৰ ভাইটিৰে চুলি টা সৰিছে। সৰি মানে, তাৰ এটা মানে চুলিৰ এটা লাইন মানে গ'ল মান
অ'
উম অ এইটো কাৰণে সি
সি এইটো কৈছে কি মই হে কি কয় কি এক্সটেনচন কৰাও বুলি কৈছে, কি এইটো? এন প্লান হা। হেয়াৰ এনপ্লান নে কি? কয় যে সেইটো কৰো বুলি কৈছে।
উম আজিকালি চেলাৰীও যে এনেকে আঁকে সেইটো বা কি কয় মই নামেই নাজানো।
চেনশ্যন নে কি সেটো
কিবা কয় বহুতে কৰিছে আক।
আই অ আইব্ৰ এক্সটেনচন কৰাই চাগে। সেইটো কৰে কিন্তু আমাৰ ইয়াত ইমান ভাল নহয়, গম পাইছানে? এইবিলাক যোনবিলাক ভাল অলপ ফ্ৰেছ
মোৰ ভয় ভয় নিচিনা লাগেচোন
সেইটো কষ্ট পাবা আকৌ লাইক টেটু টাইপৰ নিচিনা হে তোমাৰ কৰি দিব পাৰ্মানেণ্ট সেইটো মানে টেটো যেনেকে আঁকিলে ক্লাৰ টো ভৰাই দিয়ে ন টেটোৱে আৰু ক'বলে গ'লে
অলপ ৰিস্ক চোন এনেকে
ৰিক্সি আছে অকমান মানে প্ৰথম কেইদিন পুৰা কাঢ়া হৈ থাকিব হা তোমাৰ তুমি কেইবাৰ কৰাবা সেইটোৰ লগত
অ তাৰ পাছতহে হেৰি হয় ন
কেইটা প্ৰলেপ দিবা সেইটোৰ লগত কথা তোমাৰ প্ৰলেপটোৰ লগত মানে ডাঠ পাতল সেনেকুৱা হ'ব উম কালাৰটো আৰু মানে এটা কাৰণে ভাল আৰু আঁকি থাকিব নালাগে যাৰ মানে চেলেৰী নাই সিহঁতৰ কাৰণে ভাল হৈছে
হয় বাৰু এতিয়া আমি আৰু সাধাৰণ ভাৱে থকা মানুহ কিনো এইবোৰ ইমান
সেইটোৱে এইবিলাক চিনেমাৰ এক্ট্ৰেছবিলাকৰ কাৰণে ভাল আৰু সিহঁতে আৰু ইমান কেৰত থাকে আৰু সিহঁতৰবিলাকো ভাল দিয়াচোন সিহঁতে জৰ পৰা কৰাই হয়নে নহয়? আমাৰ সোপা আৰু ইয়া মাত
মই তেতোটো বেয়া পাওঁ।
অ' ময়ো ইমান এটা ভাল নাপাও তেতোটো দেই মানে, মানে
কিছুমানক ভাল লাগে।
হা বোলে এটা কৰিছা সৰু
অ' গোটেই একেবাৰে কৰি ল'লে বেয়া লাগে।
টেই গাত টো কৰি পেলাই মোৰ যে বহুত ঘৃণ লাগে উম, এ ভাল নালাগে এচব বস্তু।
খিবলে।
কিহ, ময়ো আৰু চাবাচোন হেৰি হয় কিছুমানে যে জিভাৰো যে একেবাৰে কাট
অ' মই-মোৰ কিন্তু এইবোৰ কিন্তু বহুত ভয় লাগে।
আৰু চকুতো সেইবিলাক টেটু আঁকি লৈ যে, টেটু মানে ৰং সোমাই লৈ যে মই বোলো নাপায় মানে, ঠিক আছে ভগৱানে যি দৰে দিছে সেনেকুৱাতে থাকিব লাগিব ই ইমানো মানুহে ইষ্টাল কৰিব নাপাই দিয়াচোন। সঁচা ৰে, মোৰো ভয় লাগে। মানে এইবিলাক বেজি, হস্পিতেল হেবিলাক মো বৰ
মই এই থ্ৰেডিঙৰ বাহিৰে এ পাৰ্লাৰত মোৰ আৰু একো কামেই নাই মই কল থ্ৰেডিঙে কৰো বা কি মোৰ একো কাম নাই।
আজিকালি ল'ৰা-ছোৱালীয়ে থ্ৰেডিং-কেত-এ-থেডিংটো কি কৰে, আ ক্লাছ ক্লাছ টেন, নাইন এইট মানৰ পৰাই, তুলনি হোৱা পিছৰ পৰাই মানে একেবাৰে আ হেৰী
তুলনি বিয়াতে কৰি দিয়ে, কৰিয়ে দিয়াচোন তোমাৰ।
সেইটোৱে কিন্তু আমি, মইতো ডিগ্ৰী পাছ কৰাৰ পিছতহে কৰিছো থ্ৰেডিং, ফাৰ্ষ্ট থ্ৰেডিংটো।
অ', মই বাৰু নকওঁ মোৰ মানে বহুত বেছি ওলায় আকৌ।
অ', ভালেই দিয়া।
ঠিকে আছ দিলে হেটো কাৰণে মই সৰু পাই কৰিলো, এতিয়া বাৰু পাতল হৈ গ'ল গে।
উ, উ ভালে দিয়া, মানে কিছুমানৰ থাকে কিন্তু কিছুমানৰ নাথাকে আ
অ' সৰু পৱা মানে মোৰ অধিক মানে আছ ছিলে, হেটো কাৰণে মোক ঘৰ পায়, ময়ো সেই নাইন মানৰ পাই কৰিলোঁ।
ভালে, ভালে সৰুৰ পৰা কৰিছা যদি ঠিকে আছে। মোৰো
কৰিলোঁ মানে কিছুমানে সপ্তাহ ৰ মূৰে, মূৰে কৰে মোৰ তেনেকুৱা নহয়, এমাহ, দুমাহ
কিছুমানৰ মানে চুলি গ্ৰথটো বহুত। হয়।
অ মোৰ গ্ৰথ হলেও মানে মই টুইজাৰ দি পেলাই
অ', তুইজাৰ দিলেকে হেৰিটো নাইকিয়া হয়। যায় গম পাইছা। মানে তোমাৰ হেয়াৰ গ্ৰথ মানে এইটো তোমাৰ একদম ভিতৰৰ পৰা পুলিটো উঘলি অহা টাইপৰ আহে ন। তোমাৰ নাইকিয়া হৈ যায়গে, মোৰ মা আগতে চেলেৰি আছিলে ধুনীয়া হৈ আছিলে মায়ে মাহতে আগতেতো পাৰ্লাৰ নাযা যায় ন আগৰ দিনৰ মানুহ কতনো পাৰ্লাৰ যাব। পাৰ্লাৰৰ গাৱৰ মানুহ তাতে। তাৰ পিছত মাহঁতে টুইজাৰ দি মানে মই দেখো মানে মায়ে মানে টুইজাৰ দি পিনে মানে চেলেউৰী মানে ঠিক কৰে মানে হা ত সেনেকে কৰি কৰি মাৰ মানে এতিয়া নাই কিয়াই হল বুলি ক'ব পাৰি জাষ্ট এটা লাইন এডাল আছে বুলি ক'ব পাৰি।
অ' টুইজাৰ দিলে মানে অলপ দেৰিলেকে দিনলৈকে মানে
নোলায় আৰু। হা সেইটোয়ে, মোক মই যেতিয়া কৰো মায়ে মানে কয় আৰু তই যদি কৰা এনেকে নালাগে নালাগে নালাগে তোমালোকৰ আগৰ বোলো নিয়ম এৰা আৰু এতিয়া বোলো মডাৰ্ণ হৈছে চব বোলো, মডাৰণ মোৰ ভাজে কৰিব দিয়া মোক আৰু বোলো।
মই দুই এজন দুইটাৰটো এনেকে মিলাও। নিমিলোৱা নহয়ে।
এই কাৰাবাবোলে বহুত আছে, কিছুমানৰ গ্ৰথ টো বেছি থাকে যে সিহঁতৰ তুইযাৰ দি। কৰিলে একো নাথাকে।
অ' মোৰ তোইযাৰ দি তোইজাৰ দি কৰিলেও ওলাইে যায়।
উম তোমাৰ হেই গ্ৰথতটো বেছি চাগে।
হ'ব পাৰে।
একো নাই হব লাগে, ছোৱালী মানুহ এটা টাইমত এনেও আমাৰ হেয়াৰ গ্ৰথ বিলাক কমি যায়।
অ' কিন্তু চুলিহে এফালে একদম। সৰি সৰি টপা হৈ গৈছো।
একো নাই তপা হবা যেনেকে সেনেকে। গজিব তুমি হেৰি কৰিবা।
কিবা লগ পাব লাগিব উম মই একো তেনেকে বেলেগ প্ৰডাক্ট ব্যৱহাৰ কৰা নাই
নালাগে সেইটোজ ৰোজমেৰি চুলিৰ কাৰণে ভাল মানে সেইটো অৰ্গেনিক হয় বস্তুটো গছৰ পাতহে হয় তুমি এমেজনৰ পৰা অৰ্ডাৰ দিবা ধুনীয়াকে বেছি নলয় খুব বেছি পঞ্চাশ টকাটো পাবা তুমি এশ টকাতো পাবা তোমাৰ ইচ্ছা তুমি কোনটো ল'ব বিচৰা অ দিবা সেইটো সেইটো অহাৰ পিছত প্ৰথম গৰম পানী অলপ কৰিবা নহয় গৰম উতলি আছে আৰু তেতিয়া তুমি সেই ৰোজমিৰি খিনি যে ৰোজমিৰিৰ পাত মানে এচামুচমান দিবা শুকান মানে যোনটো শুক কান ৰোজমেৰিটো আৰু মানে তুমি যদি কেঁচাটো দিব পাৰা আৰু ভাল মানে হা ত তাত অলপ আদা দিবা পিচি পিনে তাৰপিছত লং কেইটামান দিবা পাৰিলেকে মেথি গুটি অলপ দিবা তুমি তোমাৰ হিচামতে আৰু সেইখিনি দিবা দি পিনে তাৰপিছত উতলিব দিবা বস্তুটো উতলি পিনে যেতিয়া অ ৰোজমেৰিটো কালাৰ ওলাব নহয় ৰংটো যেতিয়া ওলাব ৰঙা টাইপ পকে, ওলাব তাৰ পিছত বেছিও শুকাব নিদিয়া, বেছিও হেৰি নকৰিবা আৰু। যেতিয়া গম পাবা যে সিজিছে গোটেইখিনি সিজা পিছত তুমি নমাই পিনে থৈ দিবা। থৈ দিয়াৰ পিছত হাত ঠাণ্ডা কৰি পিনে স্প্ৰে বটলত যে, হা ভৰাই পিনে ফ্ৰিজত ৰাখি পিনে তুমি ধোৱাৰ মানে এঘন্টা-দুঘন্টা আগত অ' স্প্ৰে কৰিবা গোটেই মূৰটো। হা, তেতিয়া সেনেকে কৰাচোন মই কিন্তু বহুত মানে
মই ব্যৱহাৰ কৰিচাম ৰবা! মই তাৰপিছত তোমাক জনাম দেই। কেনেকুৱা ন'? পাইছোঁ।
মোৰ চুলি ধুনীয়াকে আহিছে মানে, থু থু থু থু।
অ' ঠিক আছে ৰবাচোন দেই মোৰ ফোন এটা আহিছে। মই তোমাক ফোন কৰি আছোঁ, অ'।